কি কৰি আছো ন'। হম।
পঞ্চায়ত।
আতছা। অ'
এইটো ৰৰুমত কি গৰম বং।
উম হম গালি চলি নিদিবি কোনটো ভিতৰৰ ৰুমত আছ?
নাই বাহিৰতো। এইবিলাক কি ৰেকৰ্ডিংছ বোৰ শুনে নেকি?
অ'এইবোৰ এয় এ আই এয়াৰ কাৰ, এ আইৰ কাৰণে। মানে কৰে মানে সিহঁতক কি?
কবই নোৱাৰো দেখোন?
বেছিছে
দহ মিনিট কি কথা পাতিম মই এতিয়া?
এক ঘন্টা হলেতো কথা পাতিব পাৰা দহ মিনিট কথা পাতিব নোৱাৰ?
যোনে এইবিলাক চেক কৰিব যে ভাবো চাগেনো কেনে মানুহ এইবিলাক।
আৰে বাদে না পইচা কামোৱ দি মেটাৰ কৰে।
এ এইবিলাক এদি কি এআই ডেভেলপ কৰিব প মইতো এইটো
বাদে না কি ঘেণ্ন্দা যায় পইচা পাই আছ নাই। হৈ গ'ল
অ
আম খা না তাই। গুটিটো কিয় বিচাৰিছ। উ। উ হা
কৰিলি তালকে
আবে মোৰ টাস্ক কমপ্লিট হোৱা নাই ন, চৌ এতিয়া পইচা নাপাম মোৰ টাস্ক বোৰ কমপ্লি হোৱাৰ পিছত পাম।
মানে এনে অ আচ্ছা, আচ্ছা আৰু কি কয় দহ মিনিট হোৱাৰ লগে, লগে কল নিজে নিজে কাটি খাব নেকি?
টোৰ এ টাইম লিমিট থাকে টুৱেল্ভ মিনিট হোৱাৰ পিছত নিজে, নিজে কাটি যায়। বাত দহ মিনিট হলে অ' নিজে কাটিব পাৰ।
টাস্ক
হা?
টাস্ক
অ' দহ মিনিট হলে তই নিজে কাটি দিবি হৈ গ'ল।
অ'
না, না, না, নিদিয়ে দহ মিনিটে কথা পাত পাতিছে ইহঁতে, দহ মিনিটকে কম হলে সেইটো মানে এ সেইটো গণিয়ে দিয়েকে সেইটোতোক ৰিজেক্ হৈ যাব। এই এডমিনজনীয়ে কৈছে তিলে যে কি কৈ আ মানে যদি তোৰ কানক মানে কল ডিচকানেক্ট হৈ যায় তই আকৌ কানেক্ট কৰিব পাৰ ব কানেক্ট নহয় এনেকে
কি ক'লে।
মানে যদি তোৰ য তেতিয়া পিছতক তকৌ কল কৰি কিনে পাৰ কৈছিল খানে কৰে নহয় মানে। সেইটো দে দেখাই দিয়ে মানে এটা ট্ কমপ্লিট হৈ গৈছে বুট
অ এ এইটো কি কয় এই আগৰটোৱে নে?
অ আগ যে
অ সেইটোৱেয়ে চেক কৰে বেলেগ নকৰে।
বেলেগেও কৰে চাগে ন এই ফৰ্মটো ফিল আপ কৰোতে বহুতৰ নাম আহিছিলে না। সেই সেইজনী অকলে ইমান বেছি কেনেকে মানে চেক কৰিব ক
সেইটোৱেই হয়।
বহুতে কৰি আছ তু এইটোত। দুৰ্বল লাগে। লি গৈছিলে মোৰ তাত মানে মোৰ তাত ইৰৰে দেখাই আছে এণ্ড জীয়াৰ তাতো এনেকে দেখাইছে আৰু ভাৱনাৰ তাতো এনেকে দেখাইছে
ঠিক কল কৰোতে।
উম
আনা মানে সেইটো এে সেই লগৰজনি।
সেয়া লগৰজনি। ভাত খালি।
তোক সোধু আছো মই হা
আচছা অ অ চৰিব কৰিব আছিল নো নাই খোৱা বনাই আছো মই।
অ বনাই
কিয় হোৱা নাই।
বনাই শেষো নাই মায়ে বন বনোৱা মানে বনাই আছে আৰু এতিয়া।
অ
পাছত কথা পাতেটপিক আহিব দেখ এতিয়া আৰু বাকী পাচখিনি কেনেক কথা পাতিম।
আজি কিন্তু ওলাই যাব দে।
অ
ক'ত জিলা ক'ত পুৰিবি।
ফুৰি বাব যাবি জুলাইত এই অ ইাৰ ন মই ভাবিছো। বহুতটা মোক আহি আছে ভাল ভাল
অ হৰৰ মুভিও আহি আছে।
অ ন তো এইটো বত কি কয়? টো এইটো। পিঠা আহ এইটো এইটো মান্থতো দেন স্পাইডাৰ মেনৰ নতুন এটা মোনাটো মান ছেপ্টেম্বৰ । জুলাই তাৰিখতে পাহৰি নহয় চ' সেইটো চাম বুলি আছো আৰু এটা ৰামায় নাম। কিনি। সেইটো চাইছ চাগেনে নাইছ ত জানো চ সামগ্ৰ
অহ।
থাম সেই টোটো চাই ফিলোমত। তাততে দেখিছিলো। ষ্টৰি নট তাৰ
নাইতিন তাৰিখে আহিব ন তেন্তে চাও কোন দিন ন যাওঁ।
অহ অ' ছেপ্টেম্বৰাৰিটো চ ৰেষ্টিভিলৰ এটা মুভি আহিব।
অহ
ছেপটেম্বৰ এইটিনত আহিবই চাগ এইটো
আহ তই নাইটৰে চাব যাবি তোৰ বাৰ্থডে দিনাখন আহ
তে খাৰি নি সিহঁতৰ মুখবোৰ ভালে থাকে সেই গেমবোৰো মজা থাকে।
আগতে চাইছ
অ আটা আটা।
উম
এতিয়া মই এইটো কি কয় টেবুল ফেন দুটা ন এইটো ৰুমত চ' অথনি কথা পাতোতে সে - সেইকাৰণে সেইটো ফেনটো নাই নাই এটাই চলাইছিলো। নে এটা আছে হোৱাইট কালাৰ, এটা আছে ব্লেক কালাৰ, ব্লেক কালাৰ টো বেছিকে আৱাজ কৰে, সেইকাৰণে সেইটো চাইডত থৈ দিলো, হোৱাইট কালাৰটো চলাইছো।
অহ।
দচ মিনিট হোৱা নাই নেকি ৰে, এই ছেভেন মিনিট হৈছে।
নাই হোৱা। তুমি ইমান কিয়
এতিয়া আকো নত - নেক্সট্ কলটো কৰিম না বেছিকে টাস্ক
মিনিট হৈছে না? আঠ, নই, দচ আৰু তিনি মিনিট আছেদে।
এক - এক'লেণ্ড যোৱা কথাটো কি কৰিবি?
সেইটোয়ে উ। একো দেখোন কথাই ওলোৱা নাই এক'লেণ্ড চেক'লেণ্ড যোৱা, মোৰ বাইডাৰ ঋতু হৈছে হব। হস্পিতালৈ যোৱা আহা হৈ আছে। শেষতে অ - একু'লেণ্ড।
অঁ। অ' কিবা এটা কম বুলি আছিলো পাহৰি গলো।
কি ক?
অ' এইটো বোলে আমাৰ কল টো বোলে ৰিজেক্ট কৰি দিলে বোলে মানে ৰেকৰ্ডিং টো কল ৰেকৰ্ডিং টো। কিয়বা নাজানো লাগি আছে।
হেই নহয় দে।
এই জুনে চেক কৰে এলাহ নালাগে নে? ফুৰি শুনি থাকে।
আবে থৰি ইমান শুনিব।
কিয় নুশুনিব?
ইমান ভালকে সিহঁতেও নুশুনে চাগে ন? মোৰতো লাগা নাই যে ইমান ভালকে শুনিব সিহঁতে।
ন কষ্ট হ'ব না ইহঁতৰো।
সেইটোৱে টো, ইমান ভালকে শুনিলে টো সিঁহতৰ পুৰা ভাই বহুত টাইম লাগি যাব বিকজ বহুত মানুহে কৰে। ইপিনে টুৱেণ্টি টুৱেণ্টি তা টাস্ক। ৱাহ।
অঁ।
টামান মানে কি কয় নিজে নিজে হৈ যায়। মানে লাইক, তোৰ যদি ঘুৰতে তই কৈ দিছ বুলি, তই যদি ফোনটো কাটি দিয় তেন্তে সেইটো মা - এ - এটা টাস্ক হৈ কমপ্লিট হৈ যায় বুলি কৈ দিয়ে না আৰু কেটামান মানে সেইটোও হৈ যায়, কি কয়, কি কয় ৰে সেইটোক? নিজে নিজে টাচ হৈ যায় মানে ভুলতে যদি কলো লাগি নাযায় তেন্তে সেই ব এটা কমপ্লিট উ দেখাই দিয়ে অ কাম কৰিলো।
বাৰ সেইটো ৰিজেক্টে কৰে ন
আহ সেইটোৱে।
অ আৰু কিমান টাইম আছে অই হ'লেই আৰু বেছি টাইম নাই
এতে ক আৰু বেছি টাইম নাই বুলি নবকলে হ'ব নেকি অউ কেলা।
এে
আহ
কৰিব লাগিব।
এ পুৰা টাস্টো কমপ্লিট কৰাৰ পিছত পাবি লাই ত ত ফ্ষটন আহিব সেই নম্ হলে সেইটো পিছত নেক্ দিনাখন নহলে সেইটো নেক্স দিনাখন তাত সোমাব
পইচা
পিছতে অ পিছত তই বেং বেংক একাউণ্টৰ লিংক কৰি
অ লাচলাইনটো বেংক পতকে একেবাৰে।
হা
তেতিয়া মানে কাৰিয় তাচ আহিছিলে ন সেইটোকে আম ওবেত কম নাছিলো।
অ ত এতিয়াে চেম পে আইত দি দি দিছো চাগে ন
অ হ'ব পাৰে ঐ এতিয়াও ফেম পে দি দিয়া আছে নেকি কাৰণ এইটোতো পুৰণা কাৰণ ন মোৰ বেৰেৰত
তেজ ন অ হেহে